অ শুনিছনে
অ শুনিছো হয় এই কলটো অহা হেৰি তিনি ছেকেণ্ডৰ পিছতহে থাকে শুনি
অ তাকে লগে লগে নুশুনি
একেলগে নুশুনি
অ অ
উম আমাৰ একে লগতে হেৰি ধুনীয়াকে হেৰি সাজৰ সাজ বনোৱা কিবা উম লাষ্টৰ ভাতখিনি যে
উম
ভাত এখিনি টিং এটাত থৈ দিয়া আছে ইমানেই গোন্ধাই আছে নহয় এনেই সাজ গোন্ধোৱাত কৈ তাৰমানে অতি তীব্ৰ গোন্ধাইছে আও
সেইখিনি পেলাই দিয়া হৈছে কাৰণে বেছি গোন্ধাইছে
অ বেয়াও হৈছে দিনো হৈছে যে আৰু সেইখিনি সেই গাহৰিক অকণ অকণ দিব কৈছিলে মই গাহৰিক দিবই নোৱাৰ আও ইমানেই গোন্ধাইচে
এ তাৰপিছত তোৰ ভাগৰ ঘ্ৰান শাক্তিটো এনে বাঢ়ে নহয় এনেকুৱা সময়ত যিকোনো বস্তু গোন্ধটো বেছিকে পায়
এইবোৰৰ ওচৰলে গলে হে বমি বমি নিচিনাহে লাগি যায়গৈ ইমান বেছিকে গোন্ধ পাইছো আগতেতো ইমান তেনেকুৱা নেপাও গোন্ধতো প্ৰথমতে মানে এতিয়া পায় পায় তাৰমানে গোন্ধটো অকমান হেৰি ইমানো উম হেৰি বেয়া পাওয়ে বাও তাৰমানে সহ্য কৰিব নোহোৱা নহয়। এইকেইদিন খালি সহ্য কৰিব নোৱাৰা নিচিনা হৈছে গোন্ধটো।
অ পায় পায় অকনমান অভ্যাসও হৈছে গৈ
অভ্যাসো হৈছিলে গে খালি এতিয়া এইখিনি বেছিকে বেয়া হৈছে চাগে সেইকাৰণে, বেছি গোন্ধাইছে।
উম, তহঁতৰ সেইফালে হেৰি উ কইনা বিয়া পাতিলে মানে কইনা উভতায় আকৌ ঘৰলে নিয়ে নে?
নানে কিছুমানেহে আনে, নিয়মতটো নাই।
অ'।
নিয়মতটো নাই আমি দেখোন সেই আমাৰ ভন্টী ক হেৰী থ-থবলৈ গৈছোঁ নহয় তাৰপা আকৌ উভতাই নাই অহা নহয়।
অ'। তেনেকুৱা বিয়া তাৰপিচত হে কি এশ এগছ বন্তি তহঁতৰ লগাই নে কি?
নলগাই বহুত দামী মানুহে হে কৰে সেইটো বিয়া।
অ'। তাৰ মানে এইবোৰ নিয়মৰ মানুহ বিলাকে কৰে মানে কিন্তু এইবিলাকে বেছি জাকজমকতাটো মানে সেইটো
অ', বেছি ধনীবিলাকে তাৰমানে সেইটো বিয়া পাটো বুলিলে পাতিব পাৰে আৰু। খালি এই
তহতদিও কৰিব পাৰ ধৰি লোৱা
অ', আমিও কৰিব পাৰো অ', সেইটোৱে ঢেৰ খৰচ মানে সেইটো।
অ', খৰচয়ে বিয়া হয় সেইটো।
উম, ধেৰ ধনীবিলাকে কৰে আৰু।
অ'। অ', নাই এশ এগছ বন্তিত কম মিঠাতেল লাগিব নেকি, আকৌ বন্তি।
অ', আৰু ঢেৰ কিবা কিবি লাগে সপায় ঘি চি কিবা কিবি।
ঘি লাগিবই লাগিবই আকৌ সাজ পোছাকৰ পৰা ধৰি একে পুৰা
অ', সাজ পোছাকবোৰ চব মুগা হেৰি কৰিব লাগিব যে।
আৰু মতা মানুহ বিলাকো সেয়া হেন ডাঙৰ পৰা ধৰি চব লাগিব নহয়।
অ', আৰু হেৰি যিজনে বিয়া পাতে সেইজনকো দিব লাগিব সপায় মুগা কাপোৰ।
অ'।
তেনেকুৱা।
সেইটো কাৰণে, মানে বহুত আভিজাত্য বিয়া।
গোটেইটো মুগায়ে পিন্ধাব লাগিব।
অ'।
দৰা টো।
সেই তাৰমানে ৰাজ বংশৰ যিবিলাক বহুত হেৰি বংশধৰ তেনেকুৱা বোৰে পাতে আৰু আগতেও চাগে সেইবোৰ তেনেকুৱা বোৰে পাতে চাগে হেইবোৰ।
তেনেকুৱা বোৰে পাতে সেইবোৰ ধনী ধনী বিলাকে।
ৰজা মন্ত্ৰী মানে সেই তেতিয়া পাটোতেও চাগে সেই ৰজা মন্ত্ৰী তেনেকুৱা বিলাক কৰহে সেইবিলাক বিয়া হয়, বাকী সেই কি বুলি কয় সাধাৰণ মানুহ বিলাকৰ আহোম বিলাকৰ চাগে এনেকুৱাই যেন তেন পাতি থয়।
অ', এনেই আমাৰ এইবিলাকৰ নিচিনাই চাগে সেইটো।
সেই এতিয়া আমাৰ সেইবিলাকৰ আমাৰ এওঁ বিয়া হে আমাৰ তাৰ নিচিনাকে পতা হৈছে খালি আমাৰ তাত বিধি পাত কৰে আৰু ইহঁতক এনেই ক কিবা কিবি কথা বুজাই আৰু ইয়াত আৰু।
অ', সেইটো একেতাই আৰু সেই কথাবতৰা
কথাটো উম, একেটাই কথাটো ইয়াত মেধি বুলি এজনে আৰু কথা খিনি এনেই কৈ যায় আৰু আমাৰ তাত যেনিবা পাঠ কৰাই আৰু।
এতিয়া সেই বামুনেনো কি আওঁ বামুণৰ সেই একেটাইহে কয় খালি আৰু সংস্কৃতত গায়। আমাৰ এতিয়া কিতাপত বুজি পোৱাকে কয়, সিহঁতৰ সংস্কৃত। একো বুজি নোপোৱাকৈ কয় কথাটো একেটাই।
উম। আমাৰ ইয়াত হোমো নোপোয়ে।
অ।
সেই তেনেকে আমাৰ নিচিনাকে, কিন্তু এনেই চককলং বিয়া পাতো বুলিলে পাতিব পাৰে আৰু
অ। আমাৰ বিধি পাঠৰ বিয়াখনৰ নিচিনাই হয় সিহঁতৰ। মই কিবা হেৰিবোৰ টেনকেলিত কিবা কলপাত এ কি বুলি কয়। আম পাত ভওৱা তেনেকুৱাবোৰ হয় নহয় দোলনি চোলনি তেনেকুৱাবোৰ।
অ সেইবো সেইবোৰ সেই বিয়া সেইবোৰ ধেমালি বিলাক নে?
নহয় এনেও বৰ বিয়াতো দোলনি থাকে নহয়, গা- ধোৱাটো যে।
সেইবোৰ কিবা-কিবি কয় নিয়ম আৰু তুলনী বিয়াত আমাৰ ইয়াত বেছিকে নিয়ম।
উম, আকৌ ধেমালিবোৰ কৰে ভাল লাগে তুলনি বিয়াত।
অ, তুলনি বিয়াত বহুত নিয়ম ইয়াত সেই কি কয় সেই সেই দুলৰি নে কি কয়। বেলেগ এজনী মই এইবোৰ চিনি নামো নাজানো। মই বিলাক আৰু নাই দেখা যে আৰু ইমান মনত। নালাগে দুলনি ধৰা কিবা ধৰা সেইবোৰ ছোৱালীও লৈ লৈ গাবোও মানে। তুলনি বিয়া হোৱা ছোৱালীজনী এই ছোৱালীজনীক মানে। অকমান গাভৰু এজনীয়ে সেই সজাব-কজাব লাগিব তাৰমানে বিউটিচিয়ান যিমান মাত। তাৰমানে সেইজনী লাগিবই।
অ।
তাৰপিছতে হেৰিয়ৰ পৰা এই বেই তলৰ পৰা দাঙি আনিব লাগিব সেই সেইজনীয়ে সেই তেনেকুৱা হেবো।
অ, অ। আমাৰ হেৰি মামিহঁতৰ ঘৰৰ মাকৰ ঘৰত বিয়া এখন দেখিছিলো সেইখনে। আকৌ ৰাতিহে অ কি আবেলিহে পাইছোগে বাও সেইকনে ভাল পাইছিলো কিন্তু দেই। ছোৱালী বিলাকেহে বিয়ানাম গায়, ছোৱালী বিলাকে বিয়ানাম গায় ছোৱালী বিলাক। বহিব কইনাৰ ওচৰত আও বোৱাৰী-চোৱাই বো। আঁতৰ-আতত যোনে বহিব আঁতৰ-আতত সিহতি এনেকে বেৰি পেলাই বহে আও আনে আঁতৰত। হেই নিচিনাকে। কিন্তু তাই পিছফালে চব ছোৱালী বিলাকে গাব, ছোৱালী বিলাকে বিয়া নাম গাব, ছোৱালী বিলাক বহিব। আকৌ মৰ্টন-চৰ্টন মানে দি পেলাই সেৱা কৰিব বিচাৰে। এনেকে মৰটন-চৰটন দিলে মানে সেই ছোৱালী বিলাককহে বিচাৰিব যিবোৰ গাভৰু ছোৱালী বিলাক সেইবিলাক।
অ, অ।
তুলনি হোৱা জনীক গাভৰু ছোৱালীবিলাক চব বহি থাকি। সিহঁতকে হেৰি শৰাই দিবলৈ সেৱা কৰিব মৰটন দিব, পইচা দিব। মানে আজি আমাৰ মাজলে মানে তুলি ললো। তাই আজি আমাৰ লগৰ হ'ল মানে তেনেকুৱা হেৰি।
অ, অ, হেৰি তেনেকে কিবা ইয়াত ছোৱালী বিলাকে নাগায় বাও। কিন্তু সেই যে বৰ বিয়াত সেই ভিত বিবাহীৰ পৰা যে মাতে যে ভিতৰলে যে। তেনেকে হেই। এ দৰা ঘৰৰ ফালৰ পৰা যে ডেকাই এখিনি আহি পেলাই যে। হেই বৌক চাও বুলি যেনেকে আহে যে, চাবলৈ বিচাৰে যে, চাবলৈ সেই তেনেকুৱা নিয়ম। এটা আছে ইয়াত এনেকে ঢাকি থৈ দিয়ে আও গাভৰু ছোৱালী কেইবাজনীও। লগত কোনজনী বাচি উলিয়াব লাগে তেনে তেনেকুৱা নিয়ম এটা আছে সেইটো ভালেই লাগে স চাবলে।
ভাল লাগে অ।
উম, তাৰ বিয়াৰ নাম গাই-গাই তাৰমানে হেৰি কৰে এই চায়াকে বিছাইয়ে।
অ, অ, ভাল লাগে নু আকৌ বিয়া নামৰ সেইটো আছে হয় নহয়?
অ, বিয়া নাম হেটো আছে বাৰু।
ভাল লাগে আক ন বিয়া না
সেইকণত ভাল লাগে মোৰ বা-বাকী বোৰতকে তাৰমানে সেইকণ ভাল লাগে। ঢাকি থৈ দয়ে আৰু কোনজনী মানে বাচি উলিয়াব লাগে যদি তাৰমানে ভুল এজনী দিয়ে নহয় তেতিয়া মানে পাঁচশ টকা ফাইন।
অ, তাৰপিছত জোকাব আৰু তাক আৰু দৰাক আও
কোৱাহে বোৱা আৰু।
আমাৰ হেৰি আমাৰ ইয়াত আকৌ বিয়া নামটো মানে গাব পাৰা গূজনীয়ে গায় আৰু তাৰ পিছত গাবও পাৰে নাই গাবলৈ মন তেনেকুৱা সেহ সেইবিলাক বিয়াত কিছুমান বিয়াত আক একদম দৰা পদুলিপা আহা পা ধৰি হেয়া জাত জাত বিয়া নামেই গাই থাকে।
অহ সীমানকেও বিয়া নাম নহয় বাৰু
অ
য়াত
ইহঁতৰ হেৰি আমাৰ কাষৰ এহঁতৰ এহঁতৰ ঘৰৰ এ কি এই সৰুজনী বিয়াতহে ঢেৰ বিয়া নাম হ'ল আকৌ ভাল লাগিছিলে
আমাৰ ইয়াত বেছিভাগ সেই কেইজনীমান মানুহে আমাৰ পেহীয়ে আ পেহী যে গছিলে যে বিয়াত সেই এই আমাৰ পেহীয়ে আৰু চিঞৰিয়ে থাকে আৰু পেহীয়ে বেছিকে গাই আৰু মানে ইমানকে গাম প নাই।
নাতিনী এজনী যে নাচিছিলে, সেইজনী নে অ নাচে যে
অ মাইক লৈ লৈ চিঞৰি চিঞৰি গাই থাকে আৰু পেহীয়ে বা অ মাইকটো লগাই
তোলনি বিয়াত আমাৰ আকৌ পবলাই নঠে মাইক লগাই আৰু
মাইক মানে এতিয়া হেৰি আকৌ বক্স চাউণ্ডটো আকৌ যে এই হেৰিটো মাইকটো নহয় আৰু
অ অ এনে বক্স চাউণ্ড
আগতে আগ আগতে সেই পুবলা নাটতো সেইয়ে তেনেকুৱা মাইকটোৱে লগায়।
অ ডাঙৰ মাইকটোৱে লগাই একদম এইফালে হেৰি যে আমাৰ ফালেকে দি পেলাই গোটেই কি হৈছে বিয়া পাতিছে বুলি গম পাই থাকো অ
উম
আজিকালি সেইবোৰও তেনেকুৱা নকৰে হল ন'বা সেই তেনেকা বোৰে লগাই নেকি
অ সেইবোৰ বক্সবোৰ লগাই আজিকালি আৰু
অ আগতে হেৰি ঘৰত আছিলে আকৌ কোখীয়াচৰৰ ঘৰত আছিলে মায়েক সেইটোকে মায়কটোকে গোটেই সোপা লগাই লগাই আউ অ মাঘ বিহুতো আগতে লগাই পেলাই কেনেকে চিঞৰে যে আমোক টো লৈ আহ তামকটো আহ মাংস
এতিয়া আমি আমনি পাইছিলোঁ, ভালহে আচলতে সেইবোৰ।
অ' সেইবিলাক এতিয়া নাইকিয়া হ'ল যেতিয়া, বেয়া লাগি থাকে।
অ' তেতিয়া আমি বিজুদি খাইছিলো এনেকুৱানো কৰে নে বুলি।
অ' নহয় কিনো কৰি থাকে বুলি কয়। আজিকালি সেইটো নাইকিয়া হবৰে নহয় এতিয়া। এতিয়া বেয়া লাগে সেই আগৰ স কালৰ সেই চিঞৰ-বাখৰবোৰ যে, এতিয়া মাঘৰ বিহুটো মানে সেই সময়ত এতিয়া মনত পৰে ও, তেতিয়া সৰুকালতে ভাল আছিলে এনেকে কেনেকে
অ' তেতিয়া ভাল আছিলে নিয়মবোৰ এনেকা লাগে।
এতিয়া চবেই হেৰি হৈ গ'ল। এতিয়া এই চুৰ কৰা কথাটোৱে আমাক খং উঠি থাকে। কাজিয়া লাগো, কিবা লাগো। এটা বয়স হ'বগে যেতিয়া এইবোৰ একো উম-ঘাম নাইকিয়া হৈ যাব নহয়। তেতিয়া আমাৰ আগতে এনেকুৱা কৰিছিলে, ল'ৰা-ছোৱালীয়ে চুৰ কৰে আমি গালি বা ইমান ভাল লাগে, এই ভাল লাগে বুলিহে
তেতিয়া আকৌ ভাল লাগে বুলি কব। আৰু মায়ো আগতে ইমান ভাল লাগে এনেকে কয় এনেকে কয় মায়ে আকৌ এতিয়া খুব গালি পাৰে।
অ' এটা সময়ত আমিও যেতিয়া ডাঙৰ হম, বুঢ়ী হমগে নহয়, আমিও ভাল লাগে বুলিহে কম। এতিয়া খঙত আমুকৰ পুতেকটো এনেকুৱা, তামুকৰ পুতেকটো এনেকুৱা বুলি কওঁ।
উম।
সঁচাকে সেইবোৰ সংস্কৃতি লাহে - লা- এতিয়া সংস্কৃতি হৈ নাই থকা বাৰু, চুৰ কৰি পেলাই অনিষ্ট হোৱাটো। তেতিয়া আকৌ আমি সংস্কৃতি বুলি ক'মগে সেইটো ধুনীয়া।
অ'। অন্যায় কিছুমান বেছিকে কৰে আক'। অ' বেছিকে অন্যায় কৰে আক'।
ইয়াত বাৰু সেই হেই- ইয়াতো কয়। ইয়াতো সেই হাঁহ-কুকুৰা চুৰ কৰা সেইটো সুবিধাতে ধেমালি নেকি ইমান ডাঙৰ - ডাঙৰ মানুহে বিকিবলৈ থোৱা হাঁহ- কুকুৰাবোৰ চুৰ বিক্ৰী কৰে।
অ'। সেইবোৰ হাঁহ-কুকুৰা- সেইবোৰ চুৰ কৰাটো বেয়া কথা হয় ৰে। আজি আ আগৰ দিনৰ কথা বেলেগ। আজিকালি মানুহে বেছিকে নুপুহে নুঠেই
উম'। আৰু সেইবোৰৰ পৰাই চলে মানুহে, যি হ'লেও। ইয়াত তো সেই- এই ব্যৱসায় বেলেগতকৈ সেই হাঁহ- কুকুৰা ব্যৱসায়টোৱে বেছিকে ইয়াত। মানে পুহিব পাৰে যে পুৰা কুকুৰা, চবেই কুকুৰা ডাঙৰ - ডাঙৰকে হে গড়াল পাতি-পাতি পোহে।
অ' আ লে শাক -পাচলি খাবলৈ বেছি নহয়ে।
উম, সেয়ে।
হ'ব দে, হ'ব দে, মই অলপ পিছত কৰি আছোঁ
হ'ব।